কি কৰিছা
আছো এনে শুই আছিলো অলপ আহ কলেজৰ পৰা আহি খবৰ প অ ভালেই ঠিকে চলি আছে তোমাৰ
মোৰো ভালেই আৰু এতিয়া অলপমান এই আৰু কলেজ ক্লাছ এনেকে আৰু টিউচন এনেকুৱাই গীতৰো প্ৰিপৰেচন কৰিব লগা হৈছে ন ইদ আহি আছে ন পৰশি
অ আচ্ছা এই ন অ ক'ত উ যাবা ঈদ ঈদ ক'ত কৰা তুমি
মই নলবাৰী যাম আমাৰ গাঁৱৰ ঘৰত মানে ইয়াতে আমি থাক কাই নাই সৰুৰ পৰাই মানে আমি ঈদ মানে ঈদ বুলি ক'লে আমি নলবাৰীয়ে যাওঁ বিকজ ফেষ্টিভেল হয় ন
অ সেই
ত' মানে এইটো আমাৰ ডাঙৰে আৰু বছৰৰ দুবাৰেেই হয় ত' আমাৰ গোটেই ফেমিলি আৰু যিমান আমাৰ আছে আৰু বাকী আংকল কাজিন চব আমি গাঁৱত মানে এটা ৰিউনিয়ন হয় আৰু
উ
উম মানে চব লগলাগো আৰু গাঁৱত গৈ
অ কিমান দূৰ গুৱাহাটীৰ পৰা নগাও বহুত টাইম লাগে নেকি নলবাৰী অ আচ্ছা
আমাৰ ইয়াৰ পৰা সেই আৰু দেৰ ঘন্টা লাগে। মোটামুটি দেেৰ ঘন্ট মান লাগে উ সেইকে আজিকালি মানে জাম বেছি নহয় মেইন ৰাস্তাত
অ
অলপ যদি জাম হয় তেতিয়াাহ'লে আৰু বেছি লাগি যায় দুঘন্টাও লাগে কেতিয়াবা
উ ৰাতিপুৱা ওলালে টো সোনকালে গৈ পোৱা
অ ৰাতিপুৱা ওলালে সোনকালে গৈ পাও কাৰণ ৰা ৰাতিপুৱাৰ টাইমত ন গাড়ী চাড়ী বেছি নাথাকে এতিয়া ৰাস্তাতটো মানে খালী থাকে
অ সেইটোৱে আৰু বন্ধ থাকে থাকিলেতো ভালে তেতিয়াতো আৰু ইমান জাম চাম নাথাকে
অ বন্ধ থাকিলে ভাল আৰু সেইকাৰণে আমি মানে ৰাতি নাযাও ৰাতি কি হয় বহুত মানুহ যায় হা ঘৰত গুৱাহাটীৰ পৰা বহুত মানুহ যায় ৰাস্তাটো মানে গাড়ী ভৰ্তি হৈ যায় সেইকাৰণে ৰাতি গলে একেই হৈ যায় ৰাতি যোৱা ৰাতিপুৱা যোৱা কথা কি হৈ যায় ৰাস্তা এই তাতে গৈ জাষ্ট শুবহে লাগে গাঁৱত গৈ কেলে একো কাম নহয় ন
অ তাতে বতৰটো কেনেকুৱা
ইয়াতেনে নলবাৰী
নলবাৰীত
তাতে একেদিন হলে একেদিন দিন বোলে নলবাৰীত পুৰা হেৰি হৈ আছে মানে বৰষুণ হৈ আছে বো শুনিছো আৰু কেনেকে পৰু বৰষুণ দিছে ৰাস্তাটো অকমান বেয়া হয় ন
উম ঈদৰ ঈদৰ টাইমতটো এনেই বৰো দে শুোন দি দিয়ে আৰু যি হলেও নামাজ চামাজ ৰাতিপুৱাতো নামাজ হয় ন তাতে মছজিদৰ ভিতৰত পঢ়ে ন নে ফিল্ডত পঢ়ে হেল্ল' হেল্ল' হেল্ল'